হেল্ল, ' হেল্ল'। কি কৰি আছা।
এনে আছো, তুমি।
আছোঁ এনে, কিবা খালা।
উম, অ নাই খোৱা।
অ খোৱাৰ পৰাা উঠিছাহে মানে।
নাই এই কাম কৰি আছিলো।
অ, কলেজ যোৱা নাই।
নাই যোৱা নাই, তুমি।
মই নাই যোৱা এনে আছো।
আহ তুমি কিবা খা- নাই খোৱা তুমি খালা।
নাই খোৱা মইও এনে খবৰ ভালে নহয়।
উম, ভালেই। তোমাৰ?
অ, ভালেই। কিবা কৰি আছা কাম এতিয়া?
নাই কৰা নাই। এতিয়া হ'ল বাৰু বহি আছোঁ।
কাম আছিল কৰিবা নেকি?
উম কোৱাচোন কি বা?
টুৰিজিয়েম। ট্যুৰিজিয়েম মানে কেনেকুৱা টাইপ জানা মানে জব? লৈ গ'ল মানে তুমি হেয়া টাইপ মানে ধৰা, এই যে ট্যুৰিষ্ট বিলাক যে, আহে যে, ধৰা
বুজ মানে মো বুজ অ, শুনিছো কোৱাচোন।
বুজা নাই ন?
অহ।
মানে ট্যুৰিষ্ট বিলাক যে, যেনেকৈ যে কোনোবা যে বাহিয় পা যে দেশ পা যে মানুহ বিলাক যে আহে যে
অ, অ।
মানুহবিলাকক যে, জোনে যে ঘূৰাই যে ট্যুৰিজিয়াম কয়া হয় গম পাইছে। মানে জোনবিলাক মানুহ বিলাক যে বাহিৰৰ পা আহে যে ধৰা, দেখিব যে আহে যে জেগা যে
অ, চাবলৈ আহে যে
গাইড কৰে মানে সেইটো কাম কৰিবলে। গাইড মানে এটা এটা মানে এজেঞ্চি আছে গম পাইছা? সেইটো মানে ধৰা থ্ৰী মান্থছৰ কাৰণে এটা ক'চিং চেন কচিং কৰাই, তো মানে এটা মানে এটা এটা মানে জেগা দিয়ে গম পাইছা। মানে এটা এটা জেগা দিয়ে, য'ত মানে মানুহবিলাক ফুৰাব লাগে। গম পাইছা? এ হেনেকুৱা টাইপ মানে জবটো। মানে সেইটো টাইপ কৰিবা যদি কৰিব পাৰা মানে যদি তুমি ফ্ৰী আছা।
অ', পাৰি কৰিবলৈ তুমি কৰিবা নেকি?
মই কৰিম বুলি ভাবিছোঁ মানে এইটো কাৰণে সুধিছো মানে। কেনেকুৱা তোমাৰ মতে কেনেকুৱা লা মানে কৰিলে কেনেকুৱা লাগিব এনেই
ভালেই লাগিব ন? তাইত গা তাত টো প্ৰথমতে শিকাবই ন', কি কি কৰিব লাগিব।
উম।
তাৰপাছতহে আমাক কৰিবলৈ দিব আৰু
উম ধৰা, মানে এনেকুৱা ধৰণৰ জেগা আমি আমিও নিজে মানে, দেখি পাম ভাল ভাল জেগা।
অ, অ।
ধৰা সেইটো কাৰণে মানে, ধৰা তুমি ইণ্ডিয়াৰ বাহিৰতো হ'ব পাৰে। মান মানে তোমাৰ মানে পদ মানে কোৱা।
মানে হেৰি সিহঁতৰ লগত ঘূৰি মানে থাকিব লাগিব আৰু চাগে ঘূৰি ফুৰিব লাগিব।
অ, অ। মানে বেছি টাইম নহয় ধৰা মানে এটা বজ যিমান টাইমলৈকে মানে মানে সদায় ক্লা-ক্লাইণ্ট নাহিবও পাৰে ন? মানে যোন কেইদিন ক্লাইণ্ট আহিব মানে সে মি মানে তুমি ভালদৰে মানে দেখাব লাগিব মানে। গম পাইছা? মানে তেতিয়াই হ'ব মানে
অ' কৰিব পাৰি।
অ, মানে তেতিয়া মানে তোমাৰ মানে এটা পাই মানে এটা পইচাও আহিব এইফালে। ধৰা, চব ফেলৰ পা হ'ব ন?
উম।
কিওকি মানে কি কি মানে তেতিয়া সেইটো কৰিলে মানে, এ আমি এটা মানে নিজৰো এটা জেনেৰেল নলেজ এটা হ'ব।
অ, হ'ব বাৰু।
মানে যদি এইটো কাম যদি সদায় নহয়, হা?
শিকাও হ'ব অলপ।
অ,।
ঘূৰাও হ'ব অলপ অঁ
মোৰ মতে সেইটোৱে মানে
অ পাৰি কৰিবলৈ বাৰু কেতিয়া কৰিম মানে যাবা কেতিয়া?
মই যাম নেক্সট মান্থ মানে মে গৰম বন্ধত গম পাইছা।
অ -অ পাৰিি যাব লাগ তেনেহলে
উম মানে তাৰ মানে পোৱালি ফ্ৰী আছে মোৰ লগৰ এটাই কৰি আছে তাত মানে কৈছে মানে ফ্ৰী আছে তুমি যদি কৰা যদি কৰিব পাৰা মানে সেইটো কাৰণে মান মোক সুধিলো তুমি কৰিম বুলি কৈছিলা যে মোক জপৰ কাৰণে মানে
আহ ভালেই কৰিলা দিয়া সুধি কেনে যাম যাাৱ পাৰি
অ 'মানে সেইটো কাৰণে মানে ধৰা নিজৰ এটা কিবা এটা ওলাব মানে ভাল দিয়ে ইনকামে ধৰা নে এইটো মানে সদায় নহ'ব পাৰে ধৰা মানে ম সদায়তো মানে সেয়া মানুহ নাহে ন মানে ম তুমি দেখিছাাই এই যে ফৰেণ্টিয়াৰ বিলাক যে ঘূ ফুৰে যোনে গাড়ীত যে। মানে তাত যে মানে গাইট থাকে না সেই মানে মানে এটা গাই ন তাই বহুত থাকে মানে ধৰা চব গাড়ীতেএটা এটা গাডডৰে থাকে এনেকুৱা টাইপ হয় মানে মানে সেইটো কাৰণে মানে মানে ভালেই লাগিব যদি মানে তোমাক চাগৈ মানে ত চাগৈ তুমি লেংগুৱেজ আগতে জানিব লাগিব মানে বেছিকৈ তোমাৰ কিবা ডাউট আছে সটো সুৰিব
গৱত মানে হেৰি এনে কি কি শ কিব লাগিব বা লেংগুৱেজ
মোৰ মতে ইংলিছৰ কি ক লাগিব
অ' ইংলিছটোৱো টান
মোৰ মতে সেইটোৱে অ, মানে ধৰা মোৰ মতে সেইটয়ে ভাবিছো মই কি কৰিলে ভাল হ'ব মানে ধৰ আৰুো বেলেগ জব কৰিব নাই যদি আৰু কিবা বেলেগ জব আছে নেকি তোমাৰ আডাৰত মানে ধৰা
তেনেকুৱাতো নাই মই কাৰণ মই মোৰ নাই পোৱা দেখিয়ে তোমাক সুধিছিলো আৰু বাৰু।
অ, মানে এইটো জব ভালেই হ'ব মোৰ মতে নহলে মানে তুমি এই ধৰা এই জব নক'লে বিজনেছো কৰিব পাৰা তমাৰ মন আছে তুমি কিন্তু এটা কাম কৰিব পাৰা। কি মানে মোৰ মতে শুনা তুমি সেইটো কামত সোমালা ধৰা তুমি তাতে ইউটিউব নেল এটা সুুলি ললা মানে ইউটিউবতো দিলা লগতে মানে এটা মানে সেইফালেও আণ্ডং এটা হৈ য সটো চটো আন্দিং হব পাৰে আমি ক কি তুমিও মানে তুমিতো গু মানেড়িত ঘৰাই ফৰিব ন তমাকো
অহ ',
আৰু তোমাৰো নলেজ চব ন মানে ধৰা মে এইটো - এইটো জেগা হয় এইটো এটা এইটো জেগা হয় মে তোমাৰ নিজৰ এটা নলে চুব তেতি মানে তুমি ক না সেইটোৰ ওপৰত বেছিকৈ সেইটো কাৰণে কৈছো। মান তেতিয়া তোমাৰ মানে ভালেও ব ইউটিউব চেনেল বা ইউটিউব বা সেয়া মানে কৰিব পাৰা মই মানে ম অ, ময়ো মানে সেইটোয়ে কৰিম বুলি ভাবিছো গম পাইছা তাত কামটো সোমাই পিনে মানে ধৰা তালতে আমি দুটা ইনকাম কৰিব পাৰিম ধৰা।
অ, পাৰিম বাৰু কৰিবেলটো ইনকামতটো হৈয়ে থাকিব বাৰু। পানেও হ'ব যদি ইউটিউব চেনেল খো এইটো মানেও হৈ যাব ইপানে এটা - ইপানে এটা দুটাও আহি যাব পইচা যদি
উম, কিন্তু মানে কিন্তু এটা কথা এটা কথা আছে তাত মানে সেয়া কৰিব নাপাই যে তুমি এইটো মানে কি বুলি কয় তুমি ইংলিছতটো জানিব লাগিব তাত মানে ইংলিছ হিন্দী আৰু আ-আছামিচ নালাগিলে। কিন্তু ইংলিছ আৰু হন্দীতো জানিব লাগিব কিন্তু মানে কি তুমি নৰ্থ ইষ্টৰ বাহিৰত যাব পাৰিব মানে। নৰ্থ ইষ্টৰ বাহিৰত বা ৱৰ্ল্ডৰ মানে ইণ্ডিয়াৰ বাহিৰত।
অ - অ ইংলিছতটো জানিবই লাগিব কাৰণ তাতে বাহিৰৰ। ঘৰে মানুহ আহিব। ত ইংলিছে কব ন ত মানে শিকিব লাগিব আৰু ইয়াাৰ পাৰিম শিকিলে মানে।
অ', গিৰাবাৰী যাবা।
অহ',
টো কৰিলে মোৰ কাৰণে মানে সেইটো হ'লে ভাল হয় অপশচন।
অ', এইপিনে ধৰা আহিপিনে ধ মানুহ আহিলে মানে গ'লো। যদি নাই নাহে তেতিয়ালৈকে ইপিনে কলেজ কৰি থাকিলো।
মানে তুমিতো চ সদায়তো কোনো নাযায়ে ন ইমান নুঘুৰিব যে কোনোবা টাইমত যাব পাৰিম যেনেকৈ মানে। হলিডেজ-হলিডেজত পাবা বছিকৈ মানুহ।
অহ',
মোৰ মতে এই হলিডেজতে বেছি মানুহ লাগে চাগৈ সেইটো কাৰণে মানে জবৰ কাৰণে কৈ আছিল মোক। পোৱালী বিলাক মানে জব - জবত মানে সোমাব মান বহুত পোৱালি মানে মানে চিট মানে বহুত জেগাত খালী আছে মানে এতিয়া মানে। মানে এইটো এটা এজেঞ্চি হয় হা মানে টেম পৰি জব টাইপে ধৰা মানে ধৰা এনেকুৱা নহয় মানে। য'ত মানে তুমি সদায় পাবা।
মানে ধৰা কেতিয়াবা কেতিয়াবা আৰু যেতিয়া মানুহ আহিব।
অ, হয় চাগে কৈ মোৰ মতে এনেকুৱাতে হব। নহয় চাগত তুমি পুৰা মান্থলি কৰিব লাগিব বা নহলে চাগে তোমাৰ কমিশন চিচটেম হ'ব মোৰ মোৰ মতে সেই দুটাৰ ভিতৰত এটা হ'ব।
অ',
কমিচন চিষ্টেমে হ'ব নেকি মোৰ মতে মানে মোকটো কাৰ মান জব মানে হেয়া টাইপ কৈছে এইটো কি বুলে কোৱা এমাউণ্ট পইচা পাম বুলি কৈছে কিন্তু মানে ধৰা মোৰ মতে কমিশন চিষ্টেম হব কিউকি কি মানে সদায়টো সেয়া নাই ন মানে ধৰা এনেকুৱা মানে
আহিলেও আহিলেওতো আমি কৰিবলৈ নোৱাৰিম। কাৰণ আমাৰ কলেজো থাকিব ইপিনে।
অ', এক্সামো পৰি যাব পাৰে এক্সামো পৰি যাব পাৰে কোনোবা টাইমত।
অ', এনেওতো এ ঠিক নাই ন যে তেতিয়া আকৌ মেছেজটোও দি দিয়ে একদম পৰীক্ষাৰ সময়টোহে
অ', মানে সেইটোকাৰণে মানে আমাৰ দিগদাৰ হৈ যাব।
উম, সেইটোৱেই আৰু।
ধৰা আকৌ আকৌ কোনোবা ইণ্ডিয়ান বিলাকো বাহিৰত যায় ন।
অ',
চাগৈ সিহঁতকো সিহঁতকো চাগে টাউনৰ মানে, সিহঁতকো চব তাতে এনেকুৱা টাইপ ক'ব পাৰে মানে। মানে কিবা এটা জ্বল আছে ধৰা মানে ইমানতটো এনে ইমানটো মানে সেয়া নকৰে ন, থ্ৰী মন্থছৰটো এনেই কোচিং নকৰে ন'। থ্ৰী মন্থছৰ কিন্তু মানে ধৰা তুমি যদি থ্ৰী মান্থছ কৰা তেনেহ'লে তাত মানে সেয়া নিদিয়ে দৰমহা টাইপ নিদিয়ে। থ্ৰী মাঞ্চ ‍‍থ্ৰী মাঞ্চ ফ্ৰীত মানে তুমি কচিং কৰিব লাগিব মানে কাৰোপৰা একো পইচা নলয়।
অ', অ', ফ্ৰীত কৰিলেতো ভালেই। ক এনে ক'ত আছে বাৰু জেগাটো মানে ক'ত কৰিব যাব লাগিব?
সেইটো মেইন অফিচ আছে দিল্লীত কিন্তু মানে গুৱাহাটী এটা ইনষ্টিটিউচন আছে। অ', হেল্দি মানে এটা টুৰিষ্ট পইণ্ট বুলি এটা লিখা আছে। তুমি গুৱাহাটীত পাই যাবা গম পাইছা গুৱাহাটীত আছেটো টুৰিষ্ট এ এছচিয়েচন বুলি এটা লিখা আছে।
অ', অ', অ' গলে মানেতো একেলগে যাম এনেও।
অ', অ', মোক মই ক'ম তোমাক যেতিয়া হ'ব।
অ', ক'বা মোক।
অ 'অ', ম অ', মই তোমাক কম গম পাইছো মানে ধৰা, এতিয়া মোক এতিয়া কোৱা নাই মোৰ মতে গৰমত বন্ধত গ'লে বেছি ভাল হ'ব কিউকি তেতিয়া মানে তাত তটো মোৰ মতে কি তোমাৰ মানে ধৰা বেচিকছ চাগৈ কিবা চাগৈ জেগাৰ নাম শিকাব ধৰা এড্ৰেছ দিব। মেপ দিব সেইবিলাক
অ', তেনেকুৱাই হ'ব কাৰণ আমিতো ইমান ভ কে নাজানো ন সেইবিলাকেই শিক
অ', মোৰ মতেও সেইটোৱে সেইটোৱে শিকাব মোৰ মতে চাগৈ। গম পাইছা তুমি এবাৰ তেতিয়া কাইলৈ মোৰ ঘৰ আহিবা সময়ত তোমাক কথাটো ভালদৰে বটাই দিম মানে তুমি যদি বুজি
অ', ঠিক আছে, যাম দিয়া।
অ', আৰু কিবা ডাউট চাউট আছে যদি কোৱাচোন।
ডাউতছতো তেনেকুৱা একো নাই খালি মানে আৰু ইংলিছটোয়েটো শিকিব লাগিব ন ভালকে। যদি ক'ব নাজানো আকৌ সিহঁতে কি বুলি ভাবিব আকৌ।
অ', মানে সহত সিহঁতকতো সিহঁতকতো বুজাব লাগিব ন সেইটো কাৰণে মােনে। মোৰ মতে সেইটোয়ে মানে সিহঁতক বুজোৱাটো মেইন দুই জন পৰি যায় ন।
অ' হয় বাৰু তেতিয়া গ'ম পাব আৰু আমাৰ ধৰা। বাহিৰৰ দেশৰ পৰা আহি কেনে যদি অসমৰ মানুহে যদি ভালকে গাইড নকৰো তাৰপিছত। পিছততো বদনাম হৈ যাব ন।
বেয়া হৈ যাব ন তোমাৰ মানে কমিচন কমি যাব। সেইটো কাৰণে হ'ব দিয়া। তেনেহ'লে তুমি মোক কাইলৈ তুমি কণ্টেক্ট কৰিবা হ'ব। মই কাই মানে কাইলৈ মোক এটা ক কল কৰিবা নহ'লে বা সেয়া। কৰিবা তুমি মোৰ ঘৰ আহিবা।
অ'ঠিক আছে যাম দিয়া কল নকৰোঁ।
অ' অ' হ'ব দিয়া বাই।
উম। বাই।